দাদা।
নমস্কাৰ। কেনে আছে?
আছোঁ ভালে আছোঁ। আপুনি কেনে আছে?
আছোঁ আৰু। মটামুটি আছোঁ, ভালো নহয় বেয়াও নহয়। মাজত আছোঁ এতিয়া, ভাল বেয়াৰ মাজত আছোঁ।
অহ, আচ্ছা আচ্ছা আচ্ছা। কিয় কিবা প্ৰব্লেম চব্লেম হৈছে নেকি আকৌ।
প্ৰব্লেম নাই আৰু সংসাৰিক অলপ কিবা কিবি থাকি যায় না।
অহ।
সেইটো থাকিবই, সকলোৰে থাকে।
এইটো টো আছেই, দৈনন্দিন জীৱনত প্ৰব্লেম কিবা কিবি থাকিবই। আছো মই ঘৰতে আছোঁ যোৱা নাই ক'তো। ক'তো। আপুনি ক'ত আছে?
মই ঘৰতে আছোঁ। ঐ বৰষুন আহি আছে না।
অহ, বৰষুণ আহি আছে, আহিব দিয়ক বৰষুণ। আহিবই। গৰম, গৰমতটো বহুত পৰিছে।
খুব গৰম আছিল না, হয়, এতিয়া বতাহ বলি আছে খুব ভাল লাগি গৈছে। শুই আছোঁ এনেই। খিৰিকী খুলি দি শুই আছোঁ। প্ৰকৃতিৰ বঁতাহ খাই আছোঁ এতিয়া।
অঁ, মইও বাহিৰতেই, মই বাহিৰত তেই আছোঁ। বহুত গৰম পৰিছিল শৰীৰটো এতিয়াহে ঠাণ্ডা হৈ আছে।
কওকঁ। জীৱনৰ কিবা ক'ব নেকি কওকঁ। কেনেকুৱা চলি আছে, কি আছে কি ইচ্ছা আছে। তে কিবা ইচ্ছা আছে বা কিবা পৰামৰ্শ আছে দিব পাৰে।
জীৱনত একচুৱেলি ক'ব গ'লে বহুত সমস্যা মাজৰে আছোঁ মই। এইটো থাকিবিই সমস্যা। মোৰো আছে আপোনাৰো আছে গ মানুহ, মানুহ মাতেই সমস্যা সমাধানৰ মাজতেই থাকে, হয় না নাই?
হয়, হয়।
এইটো লৈ চলিব লাগিব।
সেইকাৰণেই কলো মই ভাল বেয়াৰ মাজতে আছোঁ। কেতিয়াবা ভাল, কেতিয়াবা বেয়া, এইটো হ'ল দৈনন্দিন জীৱনৰ এটা অংশ। হৈ যাব। পিছে ল'ৰা ছোৱালীৰ খবৰ?
মোৰ এটাই ল'ৰা। আছে, ভালে আছে, ঘৰতে নাই ই গতে তাৰ উম কিবা, মোৰ চা শ্বশুৰৰ ঘৰত গিছে, মোৰ শ্বশুৰৰ ঘৰত।
তাৰমানে কথাটো হ'ল মানে এ ঘৰত নাই যদি তেনে হঠাৎ মোৰ এটা কথা মনত মনত আহি গ'ল হা। আপোনাৰ আপোনাৰ মানে ঘৈণীয়েকৰ দেউতাকৰ ঘৰ যত আছে তাতে ওচৰে পাজৰে কিবা খাল বিল বা নদী চদী আছে নেকি?
আছে নদী আছে। কাষতেই নদী।
অঁ, তেনেহলে আপুনি এটা কাম কৰিব এই আপোনাৰ ঘৈনীয়েকক ফোন কৰি এটা কথা কৈ দিব, সতৰ্ক কৰি দিব যিহেতু দেউতাকৰ ঘৰত গৈছে না, এতিয়া মানে সিহঁতৰ লগত মানে পুৰা আনন্দ ফূৰ্তি কৰিব, হা, ল'ৰাৰ খবৰ হয়তো ৰাখিব, যিহেতু ওচৰত পাছৰে যদি নদী আছে, কেতিয়াবা সৰু ল'ৰা ছোৱালীক কি কৰে, সিহঁতে কিন্তু পানী লৈ কিন্তু খুব আনন্দ পায়।
আনন্দ পাই, উম।
কেতিয়াবা হয়তো নদীত যদি অকলে যায় সিহঁততো এইটো গম নাপাই যে তাত পৰিলে উঠিব নোৱাৰিম, হে! ওপৰৱালাই নকৰক, যদি তেনেকুৱা এটা ঘটনা মানে ঘটি যায়, তেনেহলে কিন্তু এক, অঁ হয়, এইটো আপুনি অলপ কৈ দিব যে ল'ৰাটোক অলপ এ ওচৰত ৰাখি দিবা।
অঁ, মানে লৰাটো অকলে নব ল'ৰাটোক অকলে নেৰে যদি থাকে মোৰ সাসুৰি, এজন বা এজন থাকেই, ডাঙৰ মানুহ থাকেই লগতে। সৰু বাচ্ছা না! অকলে এৰটো ঠিক নহয়।
মানে একচুৱেলি ঠাণ্ডাৰ সময়ত ইমান সমস্যা নহয় হা, সমস্যা কিন্তু গৰমৰ সময়ত বেছি, হয় আপোনাৰ এটা হ'ল পানীৰ সমস্যাত তাৰপিছত আপোনাৰ এই যে সাপ আছে যে সাপ সাপৰ এটা সমস্যা আহি যায়, তাৰপিছত আপোনাৰ খোৱা লোৱাৰ কথা আছে। এতিয়াতো মানে হঠাৎ কৰি চাব দুই তিনি দিন মান বৰষুণ দি আছে হঠাৎ এদিন এনেকুৱা মানে ই দিব আপোনাৰ ৰ'দ হব তেতিয়া কি হয় হঠাতকৈ সৰু ল'ৰা ছোৱালীৰ চাব পাতলা পাইখানা বা ডাইৰিয়া তেনেকুৱা হৈ যায়। বমি হৈ যায়। অঁ, সেইটো আচলতে খোৱা লোৱাৰ পৰা হয়। সেইটো লৈ অলপ ধ্যান দিব, খোৱা লোৱাটো অলপ চাই চিন্তি খোৱাব। এ বিশেষকৈ মানে মই যিটো ক'ব বিচাৰো, মানে যদি মাক ৰ গাখীৰ এ থাকেতো সেইটো খাবই, সেইটো হ'ল এক নম্বাৰত আছে। দ্বিতীয়তে মানে বজাৰৰ বস্তু খিনি নোখোৱাটোই ভাল, এই যে আপুনি কি কয়, এই কিবা বালি চালি যে কি কি পোৱা যায়, সেইবোৰ যদি আপুনি বনাই খুৱাই না সেইটোতে ভিটামিন বেছি হয় হা, তাৰপিছত এই যে বালি যিটো কয় বাল্লি।
বাল্লি, হয়।
বালি, এইটোত কিন্তু ভিটামিন আছে, তাৰপিছত আপুনি অলপ এ চাউল দি খিচিৰি যিটো কয়, সেইটো বনাই খুৱাব পাৰিব, সেইটো কিন্তু ভাল, তাৰিছ বজাৰৰ পৰা যে ইলেক্ট্ৰজন কিবা কিবি যে আছে।
উম।
এইবিলাক এ নোখোৱাটোৱেই ভাল, সেইটো অলপ নজৰ দিব।
মই বহুত লৰা ছোৱালী মানে দেখিছো কেঁচুৱা থাকোতে তে মানে এ এই ইলেক্ট্ৰজিন, চেৰেলেক, এইবিলাক বহুত খায়। বহুত দে দেখিছ। কিন্তু মোৰটোৱে কি হৈছে সৰুতেই মানে মই আনি দিছিলো চেৰেলেক আনিলো নানোৱা আনিছো আহ, তাৰপিছত লেক্ট্ৰযেন আনিছো, নাখাইয়ে, এতিলৈকে নাখায়। হা, সিদিনাও মানে তাৰ মা, মোৰ গীৰীয়েকজনি কেচমিচাই থাকে, কেচমিচাই থাকে, এই ভাত নাখাই কিবা কিবি আনি দিব লাগে। সি কলে যে এটা কাম কৰক ইলেক্ট্ৰজন আনি দিয়কচোন, চাওঁ খাই কি না। পিছে মই আনিলো, লেকটোযেন আনিলো, মুখতে নলয়।
সেইটো ভাল, আপুনি এ বুজি পোৱা নাই চাগে, কিন্তু ল'ৰাটোৱে বুজি পাইছে যে এইটো নোখোৱাটো ভাল।
হয় ন? আচ্ছা, আচ্ছা, আচ্ছা।
পাৰিলে যদি অলপ অলপকৈ মানে মানে নৰম কৈ যদি ভাত বনাই দিব পাৰে, সেইটোও ভাল। তাৰ মানে যিটো কথা হ'ল ভাতৰ, ভাতৰ ওপৰত একো নাই হা। ডক্তৰে যিমান জিকি নিদিয়ক কিয়, ভাতৰ বাহিৰে একো নাই।
উম। এতিয়া খায়, কিবা-কিবি খাই থাকে। এইটো নহয় এইটো খায়ে থাকে।
তাৰ মানে মই, মইতো এটা ভুল ভুল কৰিছো, মই ভাবো যে ভুলতটো যাতে বেলেগে নকৰে কৰে মোৰ যেতিয়া ছোৱা, ছোৱালী হ'ল এজনী এতিয়া আঠ বছৰ হৈ আছে। ময়ো, আপোনাৰ কি কয় এই চেৰেলেক তাৰপিছত নান এই কিবা-কিবি মই আনি। কিবা -কিবি আনি দিছিলোঁ না আহিব মোৰ মানে খাই খাই এনেকুৱা হৈছে, স্বাস্থ্যতটো ইমান বেয়া মানে নাই, ওজনেই নাই। বয়স হিচাপে ওজন যিটো থাকিব লাগে, সেইটো ওজন নাই।
নাই অহ।
কম ক্ষীণ।
আচ্ছা, আচ্ছা। সেইবিলাক তেনেহলেটো ভাল বস্তু নহয়?
নাই, নাই, সেইবিলাক ভাল নহয়। এইটো মানে কি, সেইটো ডক্তৰে দি দিয়াই মানে সিহঁতৰ লাভৰ কাৰণে আৰু মানে জীয়াই থাকিব পাৰে আৰু সি সেইটো খায়। এইটোৱেই, ভিটামিন পাৱলৈ একো নাই তাৰ।
কওক পিছে, ছোৱালী, ছোৱালীজনীয়ে কি এ স্কুল কি বন্ধ দিলে নেকি?
হয়, বন্ধ দিলে। এতিয়াতো মানে খালি কৈ থাকে ফুৰিব যাব, ফুৰিব যাব।
অহ, যাওঁক তেনেহ'লে‌ ক'ত ক'তব জাগাত যাওঁক লৈ যাওঁক।
এই যে ভয়টো মোৰ, ভয় সেইটোই।
কোনটো?
ভয়টো হ'ল মানে ভয় মানে ফুৰিব যাওঁতে এটা ভয় লাগে, বাৰিষা কাল না। কেতিয়াবা এনেকুৱা হয়, নাৱৰে যাব লাগে নদী পাৰ হ'ব লাগে। যদি কিবা দুৰ্ঘটনা এটা ঘটি যায়। সেইকাৰণে আৰু অলপ ভয় লাগে। মানে ছোৱালীজনীও পানী লৈ খেল, মানে খেল-ধেমালি কৰি ভাল পায়, কিন্তু সাঁতুৰিবতো নোৱাৰে না।
উম, সৰু বাচ্ছাটো এনেকোৱাই না। পানী চিনি পালে আকৰ্ষণ বেছি কৰে, সিহঁতৰ। আমি বন্ধু কেইজন মিলি যাওঁ নেকি কোনোবা জাগাত? এদিনৰ কাৰণে, এ ঘৰত বহি থাকো
অহ, যাব পাৰো, এদিনৰ আৰু এদিনত আৰু কিমান হ'ব। যোৱাতো হ'ব
কাম বনোৱা নাই তেনেকুৱা, একেবাৰে হৈ গৈছো থাকি-থাকি। এদিনৰ কাৰণে, আপোনাৰ এঈ ফুলবাৰী যিটো আছে। ফুলবাৰী ব্ৰিজ যিটো আছে।
অহ, ধুবুৰী।
হয়, তাতো যাব পাৰোঁ।
তাত এতিয়া গৈ কি কি চাব। এতিয়া পানী আছে না, বহুত পানী আছে না তাত।
উম। অহ, এতিয়াতো পানী আছে।
সেইটোতো দূৰৰ পৰা চাব লাগিব। এইটো মানে মানে ঠাণ্ডাৰ সময়ত গ'লে, মানে ওচৰৰ পৰা চাব পাৰিম।
নহ'লে আপোনাৰ এই যে, গৰম আজি যেনেকৈ গৰম গ'ল। তেনেকুৱা আৰু গৰম থাকিলে ৰায়মনা যাব পাৰোঁ।
অহ' সেইটো ক, সেইটো কৰিব পাৰে এদিনৰ কাৰণে সকলোৱে মিলি গাড়ী এটা লৈ। ৰায়মনত গৈ এই ৱাটাৰ পাৰ্কত গৈ অলপ গা চা ধুই আহিব পাৰিম বা চৌধুৰী গাট বুলি এটা ঠাই আছে। তাতো পানীখিনি অহ। বহুত ঠাণ্ডা তাত মই গৈছোঁ, গা ধুইছোঁ তাত। দচৰ পৰা পোন্ধৰ মিনট গা ধলো না ইমান ঠাণ্ডা লাগি যায় এনেকুৱা অনুভৱ হয় যেন ঠাণ্ডাৰ দিন আহি গৈছে। এনেকুৱা হয়।
উম।
আপুনি গৈছে ন চৌ, চৌ, চৌধুৰী ঘাট গৈছে নে আপুনি?
অঁ, মই গৈছিলো চৌধুৰী ঘাট।
অঁ। ভালে আছে ঠাইখিনি বেয়া নহয়। দূৰ, বহুত দূৰ দূৰৰ পৰা মানুহ আহে।
মই গৈছিলোঁ বহুত আগত, অহ। যেতিয়া তাতেই পিকনিক স্পটটো আছিল, চৌধুৰীপাৰ পিকনিক স্পট সেই সময়ত গৈছিল পিকনিকৰ কাৰণে।
অহ।
আছে তাতে জোগা ভাল আছিল, এতিয়া বা কেনেকুৱা। আপোনাৰ বগৰীটো বহুত আছে তাতে।
মই গৈছিলোঁ এই যে ফৰেষ্টৰ ভিতৰতো সোমাব নিদিয়া, তাত সোমালে কি কৰে সিহঁতে। গাৰ্ড এটা লগত পঠাই দিয়া আৰু যে সিহঁততে চাফাৰী আছে। সেইটো সেইটো লৈ যাব লাগে। এই ভাড়াটো বহুত বেছি।
কোনটো? এই নেশচনল পাৰ্কত?
হয়, হয়, সোমাব, ভিতৰত সোমাব বোলে।
অঁ, অঁ, মই ভিতৰত সোমোৱা নাই এতিয়ালৈকে।
ভিতৰত ময়ো সোমোৱা নাই। এদিন মই আলোচনা পাৰিলো, ঘাটত, তাত যি ঘাটসমূহ আছে ঘাটৰ লগত আলোচনা পাৰিলো।
কিমান, পোন্ধৰশ টকা চালে চাগে।
উম, উম, মানে নিজৰ গাড়ীটো সোমোৱাব নিদিয়ে। সিহঁতৰ মানে জীপ জীপ লৈ যাব লাগে।
হয়, হয়, সিহঁতেৰ মানে তাত বিজনেচ কৰি আছে। মানে সিহঁতৰ ইচ্ছামতে টকা খুজি আছে, সিহঁতৰ ইচ্ছামতেই পায়।
উম। ন' আমি চাৰি পাঁচজন মিলি কিন্তু যাব পাব, এই ৰায়মনতে যাওঁ, এই আপোনাৰ
হয় এদিন, হয় এদিনৰ কাৰণে যাব পাৰু অসুবিধা নাই।
উম, ৱাটাৰ পাৰ্কত। এতিয় বা কিমান লয় টিকটটো। আগতে তিনিশ নে চাৰে তিনিশ আছিল।
তেনেকুৱাই আছে, তিনিশ টকাই আছে।
তেনেহলে ঠিকেই আছে, গোটেই দিনটো তাতে পাৰ কৰিম।
কিন্তু খোৱা বোৱাৰ মানে তেনেকুৱা সুবিধা নাই তাত।
ন লৈ যাব লাগিব আমাৰ ইয়াৰ পৰা।
টিফিন লৈ যাব লাগিব অঁ।
টিফিন লৈ যাব লাগিব, পানীৰ বটল লৈ যাব লাগিব।
হয়, হয়। অলপ ড্ৰাই ফ্ৰুটচ মানে লৈ গ'লে হৈ যাব।
হয়।